হেল্লৌ' অঁ শুনিছোং।
হেৰি ৰিং নকৰে নেকি বোলো?
ৰিং কৰিছে এতিয়া।
নহয় মই কৰিলে ৰিং কৰা-
অঁ' মই ৰিচিভ কৰি দিলো আ। কি কৰি আছ?
এ তাত থাকোনতে দেৰি হলে ঘৰপা এ বাবুয়ে থৈ গ'লহি। সেই বাবু কলো বৰষ- ষুণ আহিছে বোলো ব'লচোন মোক থৈ আহেগৈ। আহি পেলাইহে কাপোৰ সোপা সামৰি আছোং তাপা আহি পেলাই।
অঁ' বৰষুণ দিছে মানে বৰষুণ পৰাই নাই ধহিয়াই আছে।
নাই পৰা এনেই অকন অকন কিনিক কানাকে কৈ- পৰিছিলে তাছত এতিয়া বৰষুণে নাই। পথাত ইফালে পানী একে সে শুকাই গৈছেগৈ মাটি। পানী লাগে এতিয়া বৰষুণে নাই।
অঁ' মই এয়া কাম বন খিনি হেৰি কৰি লৈছোং গৰু ছাগলী থৈ যোৱা। আকৌ এ ওলাই দিচুং গোবৰ চোবৰ পেলাই কি এতিয়া বাচন চাচন ধুই।
চাপৰ দিয়া নাই।
হে চাপৰ দিছোং চাপৰ দিওঁগৈ গৰু ছাগলীক। চাপৰ দিবলে নিমখ- দি পানী দিওঁ আ। গৰু জনীকো চাপৰ ভাত কেইটামান আছিলে ভাত- নিমখ পানী এনেকে দি পেলাই দিছোং। চাপৰ হলেগে তেতিয়া পানীকণ খাই দিয়া শুকানে দিব লাগে চাপৰ।
উম'
শুকানে নিদিয়ে জানো চাপৰ?
আধিকে।
অঁঅ' লৈ যাব পাৰিবি। তই লৈ যোৱাই নাই আক' লৈ যা- কৈ আছে।
আনিম আৰু বুলি এনেই তই ফোন এটা কৰিবিচোন বাৰু ছাগলীজনী কেতিয়া লৈ যাবি বুলি আজি সুধিবিচোন।
উম। অ সুধিব লাগিব সোনকালে লৈ গলে ভাল এইজনী ডাঙৰ হৈছেই নহয়। কালিব পাৰা হৈ যে চাপৰ খাই শুকান চাপৰ দি। তাৰ পিছত হেৰি পানী দিবি আ
মাকৈ খাই হে পেলাই ন? এ মাকৈ গছজোপাই হেৰি কৰা হ'ল, মাকৈ আমাৰ নাখায় এনেই গ'ল মাকৈ খিনি। ইমান কষ্ট কৰি ৰুলোঁ গৈ।
মাকৈ পাত নাখায় এইকেজনী। অহ আমাৰ এজনী মাকৈৰ পাত খাব। অ হেই লৈ গলে খাব পাৰিব দে ছাগলীজনী। আমাৰ মাকৈ পাত খাই আকৌ খৰুৱা গছৰ পাত যিকোনো পাত খায়ে নহয়।
নহয় পাত খায়ে সেয়া মানে মাকৈ পাতটো- বেয়া পাই আৰু মই চাইলেজ বনাম বুলি ভাবিছিলোহে বনাবই নাপালো আৰু।
অহ। পেহাটো কি কৰি আছে? অ খালো।
কত অ?
সেই খাই খাই বৈ গছ পাত কাটিছে তাকে গছপাত কটা সেয়া- আহিছোঁ ছাগলী একোৱেই নাই দিবৰ কাৰণে।
কোনে দিলে কাটি গছ পাত?
এইয়া গাঁৱৰ সেয়া পেহী পেহীজনী মাতি পেলাই গছ পাত কেইটামান কাটিব দিছো সৰুৱা গছৰ পাত। মই এতিয়া তাইক দেহা জনীক লৈ পেলাই কাটিব নোৱাৰিম অকলে অকলে। সেয়া গছ পাত কাটিবৰ কাৰণে দিচোন তাক। খোৱা নাই ৰাতিপুৱাই এ হেৰি কঁঠাল পাত দি যোৱা।
অহ।
ঘৰত দেউতাহতো নাই মাহতো নাই হোৱা গাঁৱলৈ-
তাত এৰাল দিয়া নাই জানো ধুনীয়া এৰাল দিয়া সুবিধা আছে চোন।
অ এই পিছফালে এৰাল দি থৈ দিছো তথাপিওঁ মানে গছ পাত- খাই যি মাজত গছ পাত দিবাই লাগে। তেতিয়াহে মানে অভ্যাসটো থাকিব ছাগলী গছপাত খালেগে।
উম।
সৰুৱা গছৰ পাত দিয়া ইয়াত বেছিকে সৰুৱা গছৰ পাতহে আছে বেছি হেৰি পাত নাই। আহত পাত নাই কঠাল পাত নাই, অ।
নহয় অ সৰুৱা গছৰ পাত বোলে হেয়া ছাগলী হেই পেটৰ কাৰণে ভাল।
অ খাই খুব খাই সৰুৱা গছৰ পাত, অঁহ।
ভালেহে, এয়া গৰু বোলে কিবা হেই- ছাগলী হেয়া হেৰি হ'লে লেট্ৰিন হ'লে সুবমতে। সেয়া সৰুৱা গছৰ পাত খাই দিলেচোন ভাল হয়।
অ আমাৰ এতিয়া এইজনী হয় আছে নহয়, দুই নম্বৰ জনী। হাগা সেইটো হৈছে অলপ ঢিলা ঢিলাকে হা হাগি আছে মানে এয়া সৰুৱা গছৰ পাত দিয়া এই কিবা ক
সেই বোলে ভাল হয়।
অ এই কোমলীয়া ঘাঁহ দিছিলে যে দেউতাই কুমলীয়া ঘাঁহ দিওতে- পেট হেৰি কৰিলে নেকি। পৰহি পৰহি মানে চাং তেহে গম পাইছো মই পঠোচোন কিবা হৈ আছে। ছাগলীজনী বোলে থুপীয়া লাগি আছে
উম,
বৰষুণ দিছে নেকি তাত?
নাই পোৱা এ বৰষুণ ধৰি আছে এতিয়া বৰষুণ লাগে পানী ধানৰ ধান শুকাই গৈছেগৈ।
আজি দিব বোলে দেই ৰাতিটো পুৰা বৰষুণ দিব পুৰা বৰষুণে দিব। থৰি আছে নহয়
এনেই মেছেজ আহে আগতীয়াকে এতিয়া মেছেজে নাই মোবাইলত।
কিহৰ মেছেজ আহিছে?
নহয় বৰষুণৰ মেছেজ আহে আগতীয়াকে। মৰিগাঁও, তিনিচুকীয়া হেনেকে। বৰষুণটো সদায় ধৰিয়ে আছে পৰাহে নাই।
অ', আৰু এবাৰ চিটাইছে আকৌ অলপ অলপকে।
হে ধৰিহে আছে বোলো এদিনো পৰাহে নাইচোন।
অ', অ', আজি দিব ৰাতি মানে দিব এয়া বৰষুণ ধৰিয়ে আছে নহয়।
দিলেতো ভালেই
অ', অ', কলিজাটো কি কৰি আছে?
দেহাই লৈ গ'ল বাটলৈ মোৰ বোলো অকমান উলিয়াই লৈ যাচোন সেয়া আহিলে আহি বিস্কুট খাব দিছোঁ নাখায় কি প্ৰব্লেম হৈ আছে আৰু।
জ্বৰ চৰ্দি হৈ আছে যি জু পোৱা নাই আকৌ হেৰি নাইটটো যে লেকটোযেন সেইটোকে আনিবলৈ অলপ খুৱাই দে, নহ'লে চেৰেলেকছে অলপ বনাই বোলে।
লেক্ট জনচোন গাখীৰৰ নিচিনাহে বোলে।
অ', গাখীৰৰ নিচিনাহে আকৌ অকনমান ডাঠ কৰি দিবি আৰু। তাৰ যে বটল যে দিছিলি
নহয় গাখীৰ মোৰে দেখোন অভাৰ এতিয়া সি নাখায় আৰু আৰু এ এনেই উলিয়াই দিলে অলপ।
অ',
নে গেছৰ ঔষধ অকণ খোৱাই দিব লাগিব তেতিয়াহে
অ', হেৰি খোৱাই দিয়া নাই এ খুৱাই দিবি অলপ গাখীৰ খোৱাৰ পিছত। অ', সেই ৰাচ হেৰি জ্বৰ হ'ল যে, জ্বৰ হোৱাৰ কাৰণে সেয়া আৰু জুতি বোৱা নাই চাগে খাব মন যোৱা নাই।
হে জ্বৰ হোৱাৰ পৰাইটো খোৱা নাই আগত ধুনীয়াকে খাই দেই। হাঁ, জ্বৰ উঠিলে অকমান খালে, তাৰ পিছত গাখীৰটো উলিয়াই বমি কৰি দিলে তাই এতিয়া খুৱাই দিলে চোন না অ', নাইকিয় হ'ল সেইটো।
অ',
এ সেইখন বুটলি সেৰিখন আনিব পাহৰিলোয়ে নহয় টেবুলতে থাকি গল।
কি আনিব কাৰণে?
এ উথনি ৰোপা খুৱাই থৈ দিওঁতে হে বুটলা মুখনিখন।
অ', খুৱাই দিবি গৈ আকৌ তেতিয়া সে আৰু খাব।
সেয়া সেই গোঁসাই পানী আকৌ নাছিলে, সেইটো কাৰণে মই পাই সেই বুটলটো উলিয়াই দিয়া নাছিলোঁ।
গোঁসাই পাণী অকণ খুৱাই দি থাক তাক খুৱাই দিলেকে খাব পাৰিবি নহয়
কালি তৃষ্ণাই কলে তুলসী আকৌ হেৰি আদা দিলে ভাল বোলো এতিয়া সৰু এতিয়া আদা জ্বলা খাব নোৱাৰিব যে তুলসীয়ে মৌ জ্বল তাত সেয়ে আছিলা নেকি ঘৰত?
মৌজোল অকণমানো খুৱাই দিলে হ'ব তাক।
নহয় অ', ঘৰত মৌ-জুল আছিল নে তাত।
অ', ইয়াত আছে অলপ মৌ-জুল।
হা?
অ', আছে এই হেৰিটো দিয়া গৈছিলেচোন কোৰ হেৰিত কু দলিত ঘৰত।
হেৰি পিয়ৰ হেৰি নহয় জানো মৌ, নে কিনা?
এ কিনাহে বিশালত পাই যে বিশালৰ পৰা অনা গৈছিলে মৌ জুল দুটা। আনিছিলে, এটা শেষেই হ'ল এটা মানে এতিয়া দেহাজনী কাঁহ চৰ্দি হৈ থকা কাৰণে মৌ জুল আনিছিলে হে ঘৰৰ পৰা। এ ঘৰত চোন আনি থৈ দিছে মায়ে, এটা সুধিলেকে ওলাই দিব নহয় অলপ।
উ ল, মই সেই বুলি জনা হলে লৈ আহিব পাৰিলো হয়, এ হেইয়া পিয়ৰ পিয়ৰ মৌ নহয় বুলিয়ে সেইটো মই হলে বেছি হা
একো নহয় হে
হেৰি নহয় জানো, মিক্স নাই জানো।
এ সেই মিক্স হলেকে গোটা হৈ যাব, চেনী দিয়া মিক্স হলেকে, সেইটো গোটা হোৱাই নাইচোন।
আমাৰ কিন্তু এই এতিয়া আমাৰ ঘৰত এতিয়া থাকাটো বিশালৰ পা অনা মিক্স চেনি হয়, মিক্স কৰে যে গোটা হৈ নাযায় জানো। এতিয়া কিমান দিন হ'ল জানো, হলে টাইম। এতিয়া ধুনীয়া হৈ আছে একে ৰঙচুৱা ধুনীয়া মৌ তুল যেনেকুৱা ৰঙ হৈ থাকে যে, এ তেনেকুৱা কলে চোনটো তাৰ পোৱাই এ নাইচোন এইবোৰ মৌ জুলটো।
উম, উম।
এইটো ভাল আকৌ ঘৰত আমাৰো তাত থাকাকেইটা আকৌ মিক্স চেনি দিয়া, মিক্স চেনি দি পেলাই মিলাই দিয়ে যে। তাৰ পিছত সেই গোটা পৰি যায় আকৌ। নহলে মই ইয়াপা অকমান লৈ যাব পাৰিম, অকমান আছে নহয়। তুলসী পাত এটা লৈ বোলে হাততে মৌ জুল অকমানে দি মিলাই পেলাই এনেকে চেলকাই দিবিচোন।
এ ঠাণ্ডা ঠাণ্ডা দিব তেতিয়ানে অকণমান চামুচত লৈ পেলাই কুহুমীয়া গৰম কৰি পেলাই খুৱাই দিব য, ঠাণ্ডা হলে বোলে বেছি বেয়াহে।
অ'।
এ অকনমান কালি হেই দিলো, এ তুলসী পাত কেইটা মোহাই পেলাই সে কুহুমীয়া গৰম কৰি পেলাই খোৱাই দি দিছো।
অ', চামুচৰে নহলে তুলসী, অ'।
তাকেতো মোহাৰি পেলাই।
অ'।
আৰু এটা মেডিচিন কৈছিলে, কিবা লিভসিভ নে কি বুলি কয়। জ্বৰৰ কাৰণে আকৌ,
অ'।
সেইটো বোলে ডাঙৰ সৰু গোটেই সবা খাব পাৰে মানে
এ নমাহ মান হয়। দে ক'।
গোঁখানী, কি কৰি আছা?
এ গছৰপাত লৈ গৈ আছে আৰ মোৰ লগতে পেহীয়ে পাৰি আছে। আইতাকেও পাৰি আছে আউ সেয়া, মোৰ লগতে গছ-পাত লৈ লৈ গৈ আছে। তাৰ ঘৰৰ পৰা আনি দিয়া লেতেকুকেইটা খাই লৈ আকৌ লাগিয়ে থাকে, মই বোলো কালি আনিম নহয় জেঠ ঠাই ঘৰৰ পা। আকৌ আনিম গৈ লেটকুু খাব। সে কেটামান লৈ আহিলোং আহে। লৈ আনিলো, লৈ আনিলো।
মায়ে কৈ আছে ইয়াক কেটামান নিদ দিলি নে বুলি পেলে। মই বোলো নিদিলোঁ, মই আকৌ দেখাএ নাপালোঁ। মায়ে কয় আছে কেটামান দি নপঠিয়ালি বুলি পেলাই।
অ', মই লৈ আহিলোঁ, সিয় হাততে তিনটা নে চাৰিটা লৈ আহিলে।
খালে লাগিয়ে থাকে আকৌ।
হেৰি গ'লে আকৌ বিকি কৰিব কাৰণে লৈয়ে গ'ল।
কালি লোৱা গেদামান নেতেকো, খাই বৰ ধুনীয়া লাগিছে আকৌ মিঠা টেঙা। পদ হৈছি, পকিছি আকো এতিয়া।
উ।
কাইলৈ আকৌ ইস্কুল হেৰি যাবি আ।
তাকেটো ভাবিচুং।
হ।
মোৰ কালি ইস্কুল গৈ পেলেই পৰহিৰ পা বন্ধু হ'ব চাগে আৰু নাজানোঁ আউ। পৰখি আক অ', বজাৰত যাব লাগিব। বজাৰত বস্তু এটা কিনিব কাৰণে।
কি কৈছে?
সে চেণ্ডেল এযোৰ কিনিব লাগিবগৈ।
পইচা নাই, পইচা নাইক'
এ, পাৰিছো আক'বা এটা পইচা নাই বুলি ক'লেও নি কিনিলে হ'ব নাই, পিন্ধিব কাৰণে চেণ্ডেল নে চেণ্ডেল এযোৰ কিনিব লাগিব বুলি।
কি হ'ল? এ মৌ জোলবো মই জোলতো। দে। মৌ জোলটোৰ কথা নাপাহবি, কাইলৈ লৈ আহিবি বোলো।
অ' অ' অ', লৈ যাম দে। অ' হ'ব দে নহ'লে এতিয়া।
অ', হ'ব দে এতিয়া।
অ।